জানে।
অ' শুনিছোঁ কি কৰি আছা
এ বিচনাতে আছো তুমি কি কৰিছা।
ময়ো সেই সাৰ পালো তাৰপিছত উঠি যোৱা নাই বাহিৰলৈ
অ 'ময়ো তেনেকেই আৰু
মই বোলো একেবাৰে উঠিম মোক একেবাৰে গাঁওত ধুম মোখো ধুম একেবাৰে বোলো আজৰি হম আৰু ওলাই যাবলগীয়াও আছে কাম কেইটামান
উম -উম মোৰো এই মোৰ বহুত ভাগৰ লাগিছে জানা এইকেইদিন মানে গুৱাহাটীত আছিলোঁ যে কালি আহি পাইিছোঁহে ইমান ভাগৰ লাগিছে নহয় তাত ভালকৈ শুব পৰা নাছিলোঁ আজি একদম ভালকৈ শুইছোঁহি আৰু
অ' ৰাতি কেইটা বজাত আহি পালা কালি
ৰাতি মোৰ এঘাৰটা এঘাৰটা বাজি গ'ল
আহ মই গম পাইছো দেৰি হল চাগে বুলি
উম দেৰি হৈছে দেৰি হৈছে
কেনেকুৱা লাগিলে পিছে মৌফি খ চাই
চালো চালো কিন্তু মই মানে ইমানো সাজ নাপালো ঠিকেই আৰু ইণ্টাৰভেলৰ পিছতে। লাষ্টৰ খিনি অকণমান চাচপেঞ্চ বোৰ ভাল লাগিলে বাকী অকণমান মাজতে লেলালে মানে ইমান পেলালেও ভাল নালাগে
সেইটো হয় সৰু। মানে কাহিনীটো সৰু হয় চিম্পল হয় সাধাৰণ কাহিনী এটা।
সাধাৰণ কাহিনী মানুহ মানে। হেৰি নহয় যে মানে বিধুৰ বাই এখন তাত চতটো ভালেই মই মানে বিদুৰ বাইখনত। মানে বেছি
হয় মানে চাবলৈ গলে ইয়াত দুখন গাঁওৰ মাজত অলপ। মানে কাজিয়া আছিলে সেইখিনিয়ে মিলাইছে আৰু হয় নাই। সেই টুইষ্ট কিনি আৰু উম।
সমস্যাখিনি বা এই উৰ্মিলা ন্যায় সেইখিনি দিাই আৰু ঠিকে আছে কিন্তু মানে যেনেকে কৈছিল।
বাৰ্তা প্ৰেৰণ কৰিছে আৰু মানুহৰ মাজত। জ্বলে সেইকাৰণে চলোতে ভাল পাইছে মানুহবোৰে
এইটো হয় ডাইনী হত্যাৰ ওপৰত সেইটো সিহঁতে কৰিছে। আৰু মবল ফোন
সাধাৰণতে গাওবোৰত যিবোৰ মানে ঘটনা চলি থাকে সেনেকুৱা ধৰণৰ ওপৰত। বাস্তৱ ঘটনাৰ ওপৰত অ বাস্তৱ ঘটনাৰ ওপৰত
উম উম উম সেইটো ঠিকে আছে মেছেজটো ভালে আহিছে
সে মুখা পিধা মানুহবোৰ যে থাকে সেইবোৰে দেখাইছে আৰু
সেইটোৱে লখি আছে ভালেই বাৰু সেইটো কিনো মানে ইবাৰ এটাও মানে বহুত ভাল হৈছে বুলি
ৱেব ছিৰিজখন বেছি ভাল হৈছিল আচল ৱেব ৱেব চিৰিজ খ চাই পেলাই মানে ভালেই অলম'ষ্ট আৰু ঠিকেই অসমীয়া চিনেমা ইমান খিনি কৈছে যে
সেইটো হয় বাৰু বহুতখিনি ভালেই কৰিছে দেই মানে উম সেইকাৰণে মানে ভাল লাগিছে আৰু যে কৰিব পাৰিছে ইমানখিনিলৈকে মানে সিহঁতে মানুহখিনিয়ে মানে মানে ট্ৰাই কৰিছে যে কষ্ট কৰিছে যে হা আমিও আমাৰ চিনেমা এনেকুৱা পৰ্যলৈ নিব পাৰোঁ আমাৰ অসমীয়া চিনেমাখনো ত মানে ঠিকে আছে আৰু হ' ওপৰ মোৰতো খং উঠি গৈছিলে গম পাইছা মোৰ লগৰখিনিক মইো খং কৰি দিছো মই বোলো কি চিনেমা এখন নাচাওঁ মই ভাল লগা নাই চাই ইমান কামোৰ খাইছোঁ মই কিবা এনেকৈ এনেকে তেনেকৈ মানে পৰা কৈ দিছোঁ
অ মই কৈছো নে তোমাৰ ইণ্টাৰভেলৰ পিছৰ পৰাহে অলপ ঠিক লাগে বুলি
অ বাকীখিনি নৰ্মেল নৰ্ম যাই চাবচোন ইটাৰভিউ লোৱাৰ আগত
এনে বুজিয়ে নাপাইছিলো মইো ইণ্টাৰভেলৰ কি হৈছে
তাকে মানে কি মানে কি চলি আছে মানে একো কাহিনী মানে আগ বহা নাই আকেখিনিকে দেখুৱাই আছে ৱব ছিৰিজখত যোনখিনি দেখুৱাইছে শেষ পৰিছে সেইখিনিকে দেখুৱাইছোনে নৰ্মেল ইটাৰভেলৰ পিছতহে আৰু মানে বেছি অকণমান দীঘলীয়া কৰি পেলালে চিনেমাখন
দীঘলীয়া কৰিছে অ ছুটিকেও অকমান হেৰি কৰিব পাৰিলে হয় দুঘন্টাতে
এইখিনি যে হেৰি সিহঁতে যে চৰ্তৰ ওপৰত চৰ্ত দি থাকে যে
অ সেইখিনি অলপ দীঘল কৰিছে
সি অলপ বেছিয়ে দীঘলীয়া কৰি পেলালে মানে ঠিক আছে তোমালোকে চৰ্ট দিছা আগতীয়াকে ক'ব লাগে নহ এইটো চৰ্ত সেইটো চৰ্ত
কিনো কবা আৰু এতিয়া কাহিনীৰ ওপৰত ন
উম বাৰু ঠিকে আছে একো নাই আৰু কিনো কবা হয়
উম সেয়াই
বাকী যোনখিনি ডাইনী হত্যাৰ ওপৰত
অ সেইখিনি ভাল দেখাইছে মাজে মাজে কিছুমান চিন বহুত ভাল দেখাইছে
মানে এতিয়া চোৱা গাঁও বিলাকততো হেনেকুৱা হৈয়ে আছে আজি পৰ্যন্ত হৈ আছে ডাইনী হত্যাৰ নামত হয় নে নাই
গাওবোৰত হয় শুনা পোৱা তেনেকে ইমান বৰ বিশেষ যাদু মন্ত্ৰৰ কথাহে বৰ বিশেষ শুনা পাইছো দেই
উম হম হম সেইটয়ে মানে এতিয়া চ এইটো গাওবুঢ়াটোৱে সি যে
অ তেনেকুৱা স্বভাৱৰ মানুহ থাকে অ
উম উম সেইটোৱে ত সেইখিনি ক্ষেত্ৰত মানে এনেকুৱা মানুহক হেৰি কৰিব নালাগে আৰু কি কম সেনেকুৱা মানুহ বিলাকে মানে এইবিলাক উ মানে কি
অ মুখা পিন্ধি অ মানে অতি ভক্তি চোৰৰ লক্ষণ বুলি কোৱা নিছিনা নিচিনা কাম কিছুমান কৰে আৰু
বেছিকে মান
মানুহেতো সকলোৱে তেওঁক অ তেওঁক বিশ্বাস কৰে বা বিশ্বাস অ মানে কিন্তু তেওঁ তেওঁলোকে তেনেকুৱা থাকে
সেইটোয়েতো মানে যোন যোন মানুহে বেছি মানুহ
অন্ধবিশ্বাস কৰিবলৈও বেয়া আৰু বেছি মানুহক যে।
অন্ধভক্ত আৰু পৰা।
আজিকালি সমাজতো তেনেকুৱা মানুহ ঢেৰ দেখা যায়।
থাকে - থাকে - থাকে কিয় নাই চব সমাজতে থাকিব তোমাৰ ভাল বেয়া। মানে যেনেকে চব বস্তু বেয়া ভাল থাকে ন উম, সমাজতো সেনেকে ভাল বেয়া থাকিবই। চোৱা ভাল থাকিলেহে বেয়াৰ মহত্ব আছে।
সেয়া হয় বাৰু।
বেয়া থাকিলেহে ভালৰ মহত্ব আছে এনেইতো তোমাৰ ক'ত কোনো মহত্ব নাই এটা এটা - এটাৰ অবিহনে মানে মহত্ব নায়েই।
অ, বাকী কোৱা আৰু ফুৰিলা নে তাত গৈ পেলাই গুৱাহাটীত?
মই কি কৰিলো জানা এইবাৰ মই গুৱাহাটী গৈ পিনে মই এইবাৰ অকলে একদম মানে ভাল লাগিছে গম পাইছা।
অ, অকলে - অকলে ফুৰিলা।
অকলে অকলে মানে কি কৰিলো মানে বহুত দিনৰ মন মানে এনেই মোৰ মানে অকলে এলাহ এটা লাগি যায় দেই। কিন্তু এইবাৰ মানে মই কৈছো নাই মই ফুৰিমেই বুলি পিনে মই কি কৰিলো ত, মই অকলে অকলে মানে মোৰ যিখিনি কাম আছে আৰু মই অকলে কৰিছো ধুনীয়াকৈ মই কোনো আমাৰ লগৰখিনি মই মানে সহায় লোৱা নাই আৰু। তাৰপিছত অকলে গৈ অকলে গৈ পিনে মই কওক হোটেলটোও চালো অ, কক টেলছটো চালো তাৰপিছত মোৰ মানে ভাল লাগিছে আৰু মোৰ মানে এটা হেৰি আছিলে পাকেট লিষ্ট আছিলে আৰু যে। ৰেষ্টুৰেণ্টত গৈ পেলাই অকলে খোৱা না ৰেষ্টুৰেণ্টত গৈ পেলাই অকলে খাব। পাৰা কে আৰু মোক মানে চিনেমা অকলে চোৱাত
অ, এই বস্তুতো ময়ো আজিলৈকে কৰি নাই পোৱা জানা নে অকলে কৰ'বাত গৈ খোৱা অকলে কৰ'বাত কিবা এটা চোৱা ময়ো এইখিনি এনেই সাধাৰণ সাধাৰণ কাম বোৰতো অকলে কৰো বেছি। কিবা বজাৰ সময়লৈকে অকলে কৰো বাৰু। কিন্তু সেই খোৱাটোতহে মই অলপ বেয়া পাও অকলে
নাই এইকেইটা চোৱা এইকেইটা এটা আমাৰ মানে প্ৰজন্মৰ এনেকুৱা এটা বস্তু যোনবিলাক মানুহে অকলে কৰিব নোৱাৰে।
অ, সেয়া হয় এনে খাবলে বেয়া লাগে আৰু দিয়াচোন অকলে।
হা, কিন্তু মানে মই নিজকে চেলেঞ্জ কৰি। পিনে সেইটো মানে মই কৰিছো যে নাই মই খাম মানে সেইটো কৰিম মই এইেইটো পাৰিছো এতিয়াও মই এতিয়াও খাও মই। মই মানে তিনি চাৰিব মান হ'ল চাগে মই অকলে ৰেষ্টুৰেন্টত গৈ খাই থাকো মই। কে নকৰো কিয় মোৰ নিজক নিজৰ কোম্পোনীয়ে মোৰ ভাল লাগে হয় নাই?
সেইটো হয় বাৰু।
আৰু মুভি মানে মই অকলে চাইছো বুলি কওতে মোৰ লগৰখিনিয় কৈছে সচাকৈ। অ, তাতে।
মই এইটো প্ৰথম শুনিছো প্ৰথম মানে এনেকে চিনেমা কত। চাব যা প্ৰায় তেনেকে নাযায়ে। অকলে কোনো পৰিয়ালৰ লগত নহলে বন্ধু বৰ্গৰ লগত তেনেকেই যোৱা হয়।
ত, সেইটো মই চেলেঞ্জ লৈছো ন যে মই অকলে। কৰিম বুলি আৰু মোক সচা কৈছো কৰি চাবা বহুত মনটো শান্তি পাবা মানে।
এ, অকলে কেনেকুৱা লাগিব বহি পেলাই চাবলে। বেয়াহে লাগিব তাত চবেই এ। ফেমিলিৰ লগত চাব বন্ধুবৰ্গৰ লগত।
অ, নাই - নাই - নাই - নাই একো একো বেয়া নালাগে একো বেয়া নাই তোমাৰ মনৰ কথা। গ'ম পাইছা।
অনুভৱতটো কিন্তু হ'ব দেই মোৰ দুখে লাগি আহিব।
হে - হে, নাই - নাই - নাই - নাই তুমি। যদি মন নাই তোমাৰ সেইটো তোমাৰ সেইটো হেৰি কথা ব্য
মোৰ মানে সাহসটো নাই ইমানখিনিলেকে।
গ'ম পাইছো বাত তাৰ পিছত তুমি নি নিজে এটা কাম কমফিডেণ্ট ফিল কৰিবা গম পাইছানে মানে নিজৰ মনটো ভাল লাগি যাব যে অ মই কৰিব পাৰো। কাৰণ তুমি চোৱা আজি তোমাৰ লগত মানুহ আছে বা
মই সাধাৰণতে কামবোৰ যিকোনো কাম অকলে কৰিবলে চেষ্টা কৰো আৰু ক'বালে যাবলগীয়া থাকিলেও সেই অকলে যাবলে যিমান পাৰো বেলেগৰ সহায় নোলোৱাকে চেষ্ট কাৰণ সদায়নো কোন লগত থাকিব বা সদায়নো কোনে কাৰ কাৰণে কৰি দিব।
তুমি পৃথিৱীলৈ অকলে আহিছা অকলে যাব লাগিব।
অ সেইকাৰণে মইয়ো বেলেগৰ সহায় নোলোৱাতে মানে বেছিকে চেষ্টা কৰো কাৰণ নিজেও যিহেতু বেয়া পাওঁ কোনোবাই এতিয়া লগ ধৰি থাকিলে হাও ক'ব নোৱাৰো নাও ক'ব নোৱাৰো বাধ্যত পৰি যাবলগীয়া হয় খং উঠে ন তেতিয়া আমাৰো। এই কি যে লগ ধৰি থাকে এনেকুৱা লাগে সেইটো কাৰণে মইয়ো কৰো আৰু এইটো যাতে মোৰ যাতে বেলেগে যাতে ক'ব লগীয়া নহয় নহয় যে বাধ্যত পৰি যাবলগীয়া হৈছে মোকো কব পৰা নাই নাযাও বুলি।
উম উম সেইটোয়ে সেইটোয়ে কৰিবা তাৰপিছত সেইদিনাখন যাৰ পিছত মই আকৌ অকলে খাইছোগে। মানে মোৰ এখন বিৰিয়ানী খাওঁ মানে বহুত মানে মোৰ ভাল লাগে হা। ধুনীয়া মানে বিৰিয়ানী বনাই ত' তাত আহি পিনে মই অক কলে খাইছো মানে ইমান দিনৰ মূৰত খাইছো মানে মোৰ মানুহজন চিনাকি হৈ গ'লগে যে মানে বিৰিয়ানী খাই খাই খাই খাই।
অ' মইয়ো কেতিয়াবা অকলে খাই চাব লাগিব দেই এনেকে ক'বাত ৰেষ্টু
খাই চাবা খাই চাবা খাই চাবা মানে বহুত ভাল লাগিব তোমাক ঠিক আছে মানুহে তোমাক ঘূৰিব পাৰে কিন্তু একো ফৰক নপৰে মানে এ কো ফৰক মানে কি ক'ম একো তুমি ৰিয়েক্ট নকৰিবা মতম নকবা তোমাৰ নিজৰ নিচিনাকে মানে তুমাৰ নিজৰ সেই বিজি থাকিবা আৰু সি তোক কৈছো নহয় এটা বহুত ভাল তোমাৰ মান
গুণ ভাল গুণ এইবোৰ।
মানসিক মানে এটা কি ক'ম ভাল মানে ট্ৰিটমেণ্ট বুলি ক'ব পাৰি।
উম শান্তি এটা পোৱা যায় ন?
সচাগে মোৰ যে মোৰ যে ইমান ভাল লাগিছে ন মানে এবাৰ মানে মই নিজে মানে শান্তি পাই গৈছো মানে অ মোৰ মানে মোৰ ভাল লাগি ছে মনৰ পৰা মানে মই হা তই সেইটো মোৰ ভাল লাগিছে সেইটোৱে।
হয় কোনেনো কাৰ কাৰণে আজিৰ দিনত কৰি দিয়ে।
মানুহ আজি আছে কালি নাই কাৰ কেতিয়া কি হৈছে একো ঠিকানে নাই।
হে?
উম আজি তোমাক ভাল পাইছে কাইলে তোমাক যদি বেয়া পায় তেতিয়া কি কৰিবা?
সেইটো হয় বন্ধু-বান্ধৱটো সদায় লগত এনেও নাথাকে বাৰু। কোনোৱে নাথাকে লগত পৃথিৱীলে আহিছে যেতিয়াটো যাবয়ে এদিন নহয় এদিন। দিন গুচিয়ে যাব আমিও গুচিয়ে চাম হলেও আৰু।
হয় দিয়া ভাবিলে কিবা বেয়া কিবা টাইপৰ লাগি যায় ন যে অ' কি বস্তু এইবিলাক বুলি পিনে।
বাকী হ'ব আৰু ন উঠা তুমিও মইয়ো উঠো, উম ঠিক আছে।